সেয়া, এনেই আছিলো তুমি?
অঁ' মইও আছো এনেই, ভাত পানী খালা?
নাইহে উঠিছোহে অলপ আগত।
অ' অ'।
দেৰিয়ে হল আজি অলপ উথা, তুমি কি কৰিলা, খালা কিবা
হা?
তুমি কিবা খালা?
অ' খালো!
কি খালা?
ৰুটি।
উম, হয় নেকি?
অ' চাহ-তাহ খালা?
চাহো খালো, মই মিমি আনিছিলো।
অহ-অহ,
মিমি ফ্ৰাই কৰিলো। চাহ অকণ বনালো তাকে খালো। তাকে কল এটা কৰো বুলি ভাবিলো তোমাক।
অহ,
যোৱা নাই ক'তো ওলাই। ওলাই যোৱা নাই ক'তো।
নাই-নাই বহুত গৰম দিছে যে সেইকাৰণে ওলাই যোৱাই নাই কলৈকো।
উম, কলেজ-চলেজ মই যাম আবেলি সময়ত। টাউনৰ ফালে অলপ। মানে বস্তু কেইটামান ল'ব লগা আছিলে। বিশালত গ'লোঁ হয়।
অহ।
যাবা নি?
অ, মোৰো যাবলগীয়া আছিল বাৰু। এতিয়া গৰমৰ কাৰণেহে যোৱা নাই।
সেইটোয়ে মই এইটো কাৰণে সন্ধিয়া যাম চাগে।
অহ-অহ
অলপ মানে তেতিয়া ৰ'দটোও নাথাকে যে।
অ, আবেলি সময়ত নাথাকে বাৰু সন্ধিয়া।
উম, কি ল'বা তুমি? হেল্ল'।
অহ।
তোমাৰ নেটৱৰ্কটো অলপ নেটৱৰ্ক ইছো দি আছে তোমাৰ। অলপ বেলেগত যোৱাচোন। অলপ বেলেগত কৈ কেনে কথা কোৱা। হেল্ল'।
হেল্ল',
উম, কোৱা এতিয়া।
কৈছো এ কাপোৰ কিনিব আছিল আৰু চব্জি-তবজি কিনিব আছে আৰু।
হয় নেকি?
অ'।
তুমি বজাৰো কৰা নেকি ঘৰৰ?
অ' বজাৰো কৰোঁ।
বাহ, কামিয়াল ছোৱালী মানে পুৰা।
তাকেই কৰিবতো লাগিবই নহ, এনেওঁ।
কৰিব লাগে, কৰিব লাগে তেতিয়াই পিছত শিকিবা।
উম, তুমি নকৰা নেকি বজাৰ?
মগ মই বজাৰ নকৰোঁ বাৰু বজাৰটো মানে মোক কৰিবলৈ নোৱাৰোঁ মানে ঠগি দিয়ে মোক।
অ', অ'।
সেইটো কাৰণে বাপেৰৰ ওপৰত এৰি দিওঁ আৰু।
অহ।
ঠগীয়ে, আজিকালি ঠগেও মানে।
ঠগে মানে মই মানে তেনেকে দাম দৰ নাজানো নহ। পুৱা কেনেকুৱা কেজি পুৱা মানে, মানে বজাৰ নকৰিলোঁ যে আগ আগপা কৰো যে কৰো আৰু ধৰা আলু পিয়াজ সেইকেইটাই কৰোঁ। কিবা যদি মানে লাগে বুলি কয়, তেতিয়াহ'লে মই লৈ যাওঁ আৰু মোৰ ফালৰ পৰা,
অহ
চল্লিশ পঞ্চাশ টকাৰ মিলাই তেনেকে নিও মিলাই কেনে নিও ধৰা আৰু পুৱা কেজি তেনেকে নলওঁ মই।
অ
দাম দৰ কমাই থাকে ন কিছুমানে।
অ ইমান দাম দি দি কোনেনো খাব কোৱাচোন।
মই মানে দাম চাম কমাই থাকিব নোৱাৰো মানে। যিমানটো কয় সিমানটোৱে মই, তাৰে মানে মিলাই কিনি গুচি তেওঁঁ যদি ষাঠি টকা কয় মই মানে চল্লিছ টকাৰ মিলাই কিনে গুছি আহো তেনেকা
অহ, অহ
হ হ
এ মই হলে কমাও দেই। এইটো সঁচা কথা।
হয়
বস্তু বোৰ কমাই ভাল লাগে।
ভাল লাগে বাৰু মই কাপোৰ চাপোৰ এইবিলাক দাম কমাও আৰু,
অ মই কাপোৰো দাম কমাও চব।
উম কি কৰি আছা এতিয়া
এতিয়াই এনেই আছো।
উম, কলেজ পঢ়ি আছেনে নে পাৰট টাইম কিবা কৰি আছে এতিয়া।
আহ বৰ্তমান।
কি? শুনা নাই হেল্ল'
কৈছো পঢ়িয়ে আছো।
অ কি কৰি আছা এতিয়া। মইতো পাহৰি গলো তোমাক বহুত দিনতে লগ পোৱা ন। অহ
অ সেইটোৱে
তুমিতো খবৰ এটাও নোলোৱা।
তাকে নম্বৰ নাছিল যে আজি পালো নম্বৰটো
ক'ত পালাবা কোনে দিলে মোৰ নাম্বাম পাৰচেনেল নম্বৰ তোমাক
এ লগৰ এটাৰ পৰা লৈছো।
কোন লগৰ তাক নামটো কবাচোন মোক
এ নামটো কব নোৱাৰি আকৌ দেই।
কব নোৱাৰি নি
নোৱাৰি, পিছত লগ পালে কৈ দিম আৰু দিয়া
ঠিক আছে বাৰু ওচত পালে কৈ দিবা। আজিতো এনেও যাবাই ন বজাৰ ফুৰব।
কৈ দিম আৰু।
এতিয়া কৈ দিবা আৰু অফলাইন কৈ দিবা এ অনলাইন কব নালাগে।
অ কি বুলি কয়। তুমি কি কি আনিবা পিছে
মই হোৱাটছেতত লগোৱা আছে হেডফোন আছিলে মানে। নে ইয়াৰ বাচ্ছাটোৰ লবলে, আৰু টি-চাৰ্ট এটা আৰু ক্ৰম এযোৰ লব লে, প্ৰথমে শ্লিপাৰচ ল'ম আৰু।
অ',
সেইকেইটা বস্তু মানে লাগে মানে, আছে শ্লিপাৰচ, কিন্তু মানে বেয়া হৈ গৈছে।
অ',
তুমি কি ল'বা?
মোৰ চব্জি কিনিব আছিল, তাৰপিছত আৰু কাপোৰ
উম।
পোৰ কানি
উম' মই পূজাৰ কাপোৰ ল'বাই নেকি চাগে। উম
উম, মই ভাবিছো চাগে তুমি চাগে পূজা কাপোৰ ল'ব যাবা চাগে।
এতিয়াই লৈ থ'লে আৰু পুৰণা হৈ যাব, এইটো কাপোৰ হৈ নাথাকে আৰু পিন্ধি শেষে হৈ যাব চাগে আগতে লৈ
নতুন কাপোৰ ল'লে পিন্ধিব মন যায় হয়না?
হা?
নতুন কাপোৰ ল'লে, পিন্ধিব মন যায় ন
অ', সেইটোৱেই।
উম।
পিন্ধি পিন্ধি এইটো কাপোৰ হৈ নাথাকে আৰু ঘেগেলা হৈ যাব বাবে
সেইটো কাৰণে মোৰ চব খোপা কাপোৰ ঘেগেলা হৈ আছে এতিয়া, নতুনকৈ আনিলেই পিন্ধি শেষ কৰি পেলাওঁ একো এটা বস্তু দিন নাযায়।
অহ।
তাকে বোলে তোমাৰ বোলে বিয়া পালেহি বোলে মই শুনিছো
হা, মোৰ বিয়া। হ'ব, যেতিয়া হ'ব তেতিয়া মাতি দিম আৰু
নাই শুনিছিলো মাজতে মানে
অ', -অ', - অ', শুনিছিলা ন', নাই এতিয়া নহয় দেৰি আছে। তিনি বছৰৰ পিছত তেতিয়াই মাতিম দিয়া আৰু অ', ইমান দেৰিয়ে
তেতিয়ালৈ দেখোন তুমি বুঢ়ীয়ে হৈ যাবা।
অ' তাকে, মোৰ বয়স হোৱা মানে নহয়
হৈছে নেকি তোমাৰ বয়স, তোমাৰটো পঁচিছ
নাই নাই, তুমি কেনেকে বিয়া পাতিব।
দেৰি হৈছে অ'।
অ'।
চেটলমেন।
অ' অ'।
উম, নতুনকৈ পাৰ্লাৰ এটা খুলি উঠিছোহে মই। পইচা পাতি অলপ এৰেঞ্জ কৰি ল'ব লাগিব।
অ' অ'।
তাৰপিছত ভাবিম আৰু লাহেকে।
অ, পাৰ্লাৰটো কত খুলিছা পিছে?
ৰঙাপাৰা।
অ ৰঙাপাৰাত ঠিক আছে গলে মানে সোমাই আহিম দিয়া
তোমালোকৰ কলেজ ৰঙাপাৰতে পৰি নেকি বাৰু
অ সিটো অ সিফালে অ
মই বহুত কেইজনী ছোৱালী পাইছো দেই ৰঙাপাৰা ছোৱালী মানে ৰঙাপাৰ কলেজত পঢ়া ছোৱালী মি আামাৰি হয় চিনি পাওঁ আৰু ধৰা চিনি পাওঁ মানে এনেকেই চিনি পাওঁ
অ',
হম কি বহি আছা এতিয়া তুমি নুকলা
অ, ডিগ্ৰী
অ
তুমি কি তুমি পঢ়িছানে নাই
মই পঢ়া তোমাৰ দুহেজাৰ ঊনৈশ নে ওঠৰতে এৰিলো। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি
ঠিকেই আছে দিয়া
তেতিয়াৰ পৰা লাহে- লাহে কৰি আহিছো। উম কি কলা তাৰপিছত না - না কিমান পৰিব আৰু বেংক।
তাকে মোৰো এতিয়া আমনি লাগি গৈছে গৈ ময়ো এৰিয়ে দিম আৰু কেতিয়াবা
পঢ়িলে তুমি এনেই পঢ় থাকি লাভ নাই নহয়।
অ, আৰু এতিয়া যাবই মন নোযোৱা হৈ গ'ল আৰু কলেজ চলেজ। এলাহ লাগে।
ৰা্লছটোতো চাগে নহয়ে ভালকে
ক্লাছতটো হয় বাৰু হ'লেও মন নোযোৱা। গলা আৰু ইমান চাৰি বছৰ পঢ়িব লাগিব।
বাকী এক্সট্ৰা কম্পিটাৰ চম্পিটাৰ কৰা
অ কৰো কৰোঁ
উম, সেইটোৱে মাথা মাৰি কৰি থাকা। ত দিব নহয় সেইখনৰ বহুত কাম আছে
অ', তাতে শিকাই বাৰু কম্পিউটাৰ
ক'ত কলেজত
অ', বেলেগতো শিকায় বেলেগতো কৰিব পাৰি নিজৰ মজজি আৰু অ, প্ৰাৰভেটটো তটো কৰিছিলো এৰি দিলো
অ কৰিব লাগিছিলে
দ
অ দূৰ হয় নেক
অ, ঠিক আছে হ'ব দিয়া ন পিছত কৰিবা ফোন।
ঠিক আছে বাৰু
হেল্ল' অ
দিয়া বাই উম, ঠিক আছে দিয়া বাই। উম, বাই-বাই।